শুনিছা।
অ' হয় শুনি আছোঁ, কি কৰি আছিলা।
মই তোমাৰ এইয়া ভাত পানী খাই বহিছিলো অকণমান ফেনৰ তলতে তুমি।
অ' অ' মইও তোমাৰ এই ভাতকেইটা খাই উঠি অলপ ওলাই আহিছিলো। ৰাস্তালেকে।
অ' অ'।
অ' অ'।
তাকে, বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি আছো আৰু ঠিক থাক। তোমাৰ কোৱাচোন?
অ' মোৰো ভালেই আৰু আছোঁ। অহ্ তোমাৰ মানে কি হয়, মই ৰাতি ইমান দেৰিলে শুয়ে দিওঁ মানে।
হয় হয় অঁ
আজি অকমান বোলো ৰৈ তোমালৈ ফোন এটা কওঁচোন বহুত দিন ফোনো কৰা নাই ফোনটো কৰিয়ে সোম আৰু মানে কি হয় মোৰ তোমাৰ হেৰি হৈছে মানে এইকেইদিন ৰাতিপুৱা টিউচন কেইটামান আছে
অ অ
আৰু মোৰ মানে তোমাৰ গম পোৱাই নাই মই ৰাতিপুৱা মই সোনকালে উঠো বুলি তাৰপিছতে আহ গৰম মানে কি তোমাৰ এই এই গৰম দিনত বেছি দেৰিলৈকে শুব নোৱাৰি মানে মই মই বিশেষকে শুব নোৱাৰো আৰু ৰাতিপুৱা উঠি উঠা মানে কিবা এটা অভ্য়াসতটো মানে খুব মানে এটা মানে, মানে ভাল লাগে ম, মোৰ বিশেষকে ব্যক্তিগত ভাৱে খুব ভাল লাগে। সেইকাৰণে মই বোলো শুবলৈ লৈছিলো আৰু বোলো ফোন এটা কৰি লওঁ। বাকী কোৱা ঘৰত তোমালোকৰ ভালে নহয়, মাহঁতৰ।
ঘৰত ভালে আছে অ' সকলোৰে, তোমালোকৰো কোৱাচোন।
অ' মোৰ আছে বাৰু মাহত এতিয়া খেতি বাতিত নামিছে, তোমাৰ আ ৰুবলৈ আৰম্ভ কৰিছে আৰু।
অ অ
কঠীয়া চঠিয়াবিলাক তুলি মেলি আজৰি হৈছে আৰু তোমালোকৰ খেতি আছ নাই
অ আমাৰ খেতি আছে বাৰু অ আমাৰ অ কৰি আছে এতিয়া বৰ্তমান উম উম উম
তাকে এতিয়া তুমি কেইটা বজাত উঠা ৰাতিপা তুমি সোনকালে উঠা নে
ৰাতিপুৱা আমাৰ সোনকালে উঠো আৰু ৰাতিপুৱা মানে মই ভাবোঁ যে ৰাতিপুৱা যে সোনকালে যে উঠিব লাগে মানে উঠাটো এটা ভাল অভ্য আচলতে মানুহে মানে ৰাতিপুৱা সোনক কালে উঠাতটো মানে এটা অভ্য়াস গঢ়ি তুলিব লাগে কাৰণ
হয়
কাৰণ তাৰ মানে ইংৰাজী লিখাৰ কথা আছে তোমাৰ আৰ্লি টু ব এড আৰ্লি টু ৰে মেক এ পাৰ্চন হেল্ডি ৱেলডি এণ্ড ৱাইচ মানে ইয়াৰ ইয়াৰ যি অৰ্থ আমাৰ মানুহে এতিয়া সোনকালে শুব বা সোনকালে শ উঠিব এতিয়া মানুহ এজন সুস্থ সমৃদ্ধ আৰু জ্ঞানী হৈ থাকিব এতিয়া আমাৰ কি হয় পুৱা যেতিয়া আমি সোনকালে উঠা মানে আটাইকৈ যি ডাঙৰ লাভসমূহ হৈছে আমাৰ কুৱা এতিয়া ৰাতিপুৱা আমি বিশুদ্ধ বতাহ পাবলৈ মানে বিশুদ্ধ বতাহ পাওঁ আৰু সেই বতাহে আমাৰ আমাৰ শৰীৰ মানে সতেজ কৰি তোলে বা আমাৰ মনটো মন প্ৰাণ মানে এ সতেজ কৰি তোলে। এতিয়া এ আমি যদি ৰাতিপুৱা মানে খোজ কাঢ়িবলে যাওঁ বা দৌৰিবলৈ যাওঁ বা অলপ সময় যদি ঘৰতে পঢ়ি আমি অলপ যোগাসন ব্যায়াম ব্যায়াম কৰো তেন্তে আমাৰ মানে শৰীৰটো আৰু এ প্ৰায়বিলাক ৰোগ প্ৰতিৰোধ মানে আমি পৰা মানে এ ৰক্ষা কৰিব পাৰো আৰু আজি আজিকালি কি হৈছে তোমাৰ মানুহ বিলাকৰ চবাচোন ইমান বেমাৰ-আজাৰ হৈ থাকিবলৈ লৈছিল। মানে মেডিকেললৈ তোমাৰ যাব নোৱাৰি মানুহৰ তাত লাইন লাগি থাকে সিমানে আজিকালি মানে মানুহবোৰ ইয়াৰ ইয়াৰ যি হৈছে আজিকালি মানুহ বিলাকে তোমাৰ এ কোনো মানে তেওঁলোকৰ মানে শৰীৰ চৰ্চা একেবাৰে একেবাৰেই কৰিবলৈ এৰি দিছে আৰু প্ৰায় আৰু আমাৰ বিশেষকৈ যদি ক'বলৈ যাওঁ বৰ্তমান সময়ত যি মোবাইল ফোনৰ যি প্ৰয়োগটো হৈছে সেই তাৰ ফলতো কিন্তু এইবোৰ হৈ হৈছে কাৰণ চাবা আজিকালি এ ডাঙৰ মানুহেই হওক বা সৰু ল'ৰা ছোৱালী বিলাকেই হওক কি কৰে ৰাতি ৰাতি দেৰি দেৰিলৈকে তেওঁলোকে এ মোবাইল ফোন ব্যৱহাৰ কৰি থাকে। তেওঁলোকে সেই মোবাইল ফোনৰ ৰিলচ হওক বা কাৰোবাৰ লগত তেওঁলোকে কথা পাতি থকা হয়। তেনেকুৱা কামতে তেওঁলোকে এ ৰাতিটোত নোখোৱাকৈ থাকে। যাৰ ফলত তেওঁলোকে ৰাতিপুৱা মানে সোনকালে এ সাৰ নাপায় বা সোনকালে উঠিবলৈ মন নকৰে। তেতিয়া তেনে অৱস্থাত কিমান কি হ'ব তোমাৰ যেতিয়া ৰাতি টোপনি দেৰিলৈকে এ নোহোৱা। মানে বহুত খিনিও কষ্ট পায় আৰু তোমাৰ ব্ৰেইন ব্ৰেইন বহুত খিনি প্ৰভাৱ পৰে। সেয়েহে মানে ৰাতি ৰাতি অলপ সোনকালে শুব লাগে। আৰু ৰাতিপুৱা মানে যিমান পাৰা অ সোনকালে উঠিব লাগে। কাৰণ তোমাৰ ৰাতিপুৱা ৰাতিপুৱা উঠি যদি তুমি অলপ সময় এক্সাৰচাইজ কৰা। তাৰ ফলত আমাৰ কিমান খিনি শৰীৰৰ মানে লাভ হয় উম উম।
হয় হয় এই এতিয়া তুমি তুমি যোনটো ইংৰাজীত কৈছিলা ন সেই বাক্যটো। এ অসমীয়াতে আমাৰ পূৰ্বপুৰুষসকল এইখিনি কৈছিলে যে‌ সোনকালে সোনকালে খোৱা সোনকালে উঠা। সুস্থ মানুহ সুখী হোৱা আৰু জ্ঞানী হোৱা আচলতে তোমাৰ কথাটো কি হয় তুমি নৰ্মেলি মেলি চাবা হা এনেই এদিন সন্ধিয়া মানে এতিয়া কি হ'ব লাগে মইতটো এটা ডিপ ৰিচাৰ্জ মানে ৰিচাৰ্জ মানে এইখিনি এটা পাইছিলোৱে মই
হয়
মানে কি হয় তোমাৰ এ এ ৰাতি মানে এটা নিৰ্দিষ্ট খোৱা সময় হব লাগে ৰাতিপুৱা এটা নিৰ্দিষ্ট উঠা সময় হব লাগে। সেই সময়টোৰ ভিতৰতে যোনে মেইনটেনেঞ্চ কৰে আচলতে তেওঁ শৰীৰটো দিনটোৰ এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰেও চলি থাকে বা নিৰ্দিষ্ট এটা ছিষ্টেমৰ মাজেৰে চলি থাকে। খোৱাৰ আৰু শুই উঠা এই দুইটা সময়টোৱে যেতিয়া যেতিয়া সদায় বেলেগ বেলেগ হয় তেতিয়া শৰীৰত আচলতে বিভিন্ন লক্ষণে দেখা দিয়ে যাৰ ফলস্বৰূপে আমাৰ বেমাৰ হব পাৰে মানে আই আভ্যন্তৰীণ আভ্যন্তৰীণ কিবা কিবি চেঞ্জ হব পাৰে এতি ৰা ৰাতিপুৱা তুমি নিজে এদিন উঠি চাবা এটা আ ব্ৰহ্ম পুৱা বুলি থাকে ন আমাৰ হিন্দু শাস্ত্ৰ মতে বহুত ব্ৰ ব্ৰহ্মপুৱা মধ্যপুৱা এনেকুৱা ধৰণৰ থাকে এতিয়া ব্ৰহ্মপুৱা কিন্তু যথেষ্টখিনি গুৰুত্ব আছে মই আগতে তোমাৰ এই ক্লাছ ট্ৰেইনত পৰি থাকোতে যেতিয়া মই পঢ়িবলৈ পঢ়ো ন তেতিয়া তোমাৰ সেই সেইটো মই মিনতে নকৰো মানে কি হয় ৰাতি মই এটা নিৰ্দিষ্ট সময়ত শুই দিওঁ দিনত দিনটোত পঢ়ি পঢ়ি ৰাতি এটা নিৰ্দিষ্ট সময়ত শুই দিওঁ আৰু ৰাতিপুৱা সেই আ টাইমটোত মই উঠো আৰু উঠিলে কিবা এটা নিজক তিয়া আচলতে সঁচাকে এটা পজিটিভ এনাৰ্জি ফিল কৰাৰ নিচিনা হয় মানে ৰাতিপুৱা সেই সময়ছোৱা কাৰণ কি হৈ থাকে আ গোটেই গোটেই দিনটো যিমানবোৰ গাড়ী ঘুৰা চলাচল হৈ থাকে বা যিমান বোৰ একচুৱেলি আ গোটেই আমাৰ যোনটো এয়াৰত কাৰ্বোনেটি হৈ থাকে গোটেইখিনি কাৰ্বন ডাইক্সাইৰ পৰিমাণটো বেছি হৈ থাকে
হয় হয় অ
ৰাতি ৰাতি যিহেতু গোটেই আ পৰিৱেশটো একদম পোৰা নিজান হৈ থাকে বা চৰাই চিৰিকটিৰ মাত একদম খুব কম একদম নিজান হৈ থাকে তেতিয়া মানে একচুৱেলি আমাৰ শৰীৰতো আ আচলতে মাইণ্ডটো বা মগজুো একদম শান্ত হৈ থাকে মনটো একদম স্থিৰ হৈ থাকে একচুৱেলি আমাৰ যিসমূহ ইন্দ্ৰিয় আছে ইন্দ্ৰিয় সমূহ সম্পূৰ্ণৰূপে আমাৰ কবলত থাকে গম পাইছা গতিকে সেইটো সময়ত আচলতে পুৱা অভ্যাসটো আচলতে বহুত ভাল শুই উঠাটো মইতোতো সেইটো চাচাইজ কৰিম এতিয়া এতিয়া কিছুমান লোকে উঠিব নোৱাৰে কি হয় প্ৰথম কথা আজিকালি মানুহবিলাক কি কৰে ব আ ৰাতি বহুত দেৰি দেৰিলগে কিছুমানে ৱেব ছিৰিজ চাই মো মানে মোবাইল ব্যৱহাৰ কৰে টিভি ব্যৱহাৰ ক কৰে বহুতে আজিকালি বহুত যথেষ্ট সময় লেকে ৰাতি ৰাতিলেকে বিশেষকে আজিকালি সৰু লৰা-ছোৱালীকেটাও দেখা পোৱা যায় যাৰ ফলস্বৰূপ বা তোমাৰ আহ টোপনি যথেষ্ট মানে বাধা দি সেই কথাটোৱে কাৰণ মোবাইলৰ পা আমাৰ যোনটো ব্লু ব্লু ৰে ওলাই ন সেই ৰেটোৱে আমাৰ টো পনিট বা আমাৰ প্ৰিফনন্টেল প্ৰটেক্ট যোনটো আছে ব্ৰেনৰ তাত যথেষ্ট খিনি আ ঘাত সানে মানে গম পাইছা টোপনিত আমাৰ পিমিয়েল যোনটো গেন গ্লেন আছে গ্লেনটোৰ পৰা হৰমন নিকণৰ যথেষ্ট বাধা দিয়ে এইখিনিয়ে আৰু ৰাতিপুৱা উঠিলে মানে কি হয় তোমাৰ উঠাৰ লগে লগে আ মাইণ্ডটো যদি তুমি মোক হাত ধুই যদি অকমান তাতে ধ্যান কৰি দিয়া ন ৰাতিপুৱা সময়ত বা অকমান যদি নীৰৱে অকমান বহি দিয়া আচলতে ৰাতিপুৱা সময়ক নিজক দিব লাগে সেইকাৰণে এনে তুমি আ আতে তাৰপিছতে উঠিলা মেলিলা অকণমান তুমি যোগ অভ্যাসৰ কথা যোনটো কৈছা এটা গুৰুত্বপূৰ্ণ অভ্যাস ব্যায়ামৰ কথা কৈছা যোগ অভ্যাসৰ কথা কৈছা জ্ঞানৰ কথা কৈছা সেইবিলাক আছে সেইবিলাক যদি কৰা অকমান শৰীৰ চৰ্চাও কৰা হ'ল মানে সেই বস্তুটো কোন বুজি পাব কোনে গম পাইছা যোনে ৰাতিপুৱা একচুৱেলি সোনকালে উঠিছে সেই মানুহিলাকে কথা খিনি বুজি গম পাইছা নাই এতিয়া বাইনোয়েল বিটছ্ বুলি তোমাৰ কিছুমান আ ভাইব্ৰেচন আছে মোবাইলত মই তোমাক দি দিম চাবা সেই বাইনোৰেল বিজটো শুনিবাচোন ৰাতিপুৱা মনৰ যোনবোৰ আ আচলতে সেইটো আ হেডফোন ইউজ কৰি যদি শুনা হয়। তেতিয়া তোমাৰ ব্ৰেইনৰ যোনটো ফ্ৰিকুৱেঞ্চি থাকে ন, সেই- ফ্ৰিকুৱেঞ্চিটোৰ লগত মেথছ পৰা কিছুমান টু ফৰ্টি হাৰ্ডছ- বা কিছুমান আহ টু ফিফটি হাৰট, তেনেকুৱা ধৰণৰ- কোনবিলাক বাইনৰিল বিটছ থাকে। সেই বিটছ বিলাক আচলতে শুনিলে কি হয়, মানুহৰ ব্ৰেইনৰ যোনটো- প্ৰেচাৰ প্ৰেচাৰখিনি একচুৱেলি ক্লিয়াৰ হৈ যায়। আজিকালি মানুহৰ যিমানবোৰ- তুমি এনজাইটিয়ে হওঁক- বা মানুহৰ যিমানবোৰ বেমাৰ আছে, সেই বেমাৰবোৰৰ মূল কাৰণ এইটোৱে গম পাইছা নাই।
হয় হয়, অঁ।
আৰু- ৰাতিপুৱা উঠি এইখিনি কৰাৰ পিছত সূৰ্য পোহৰ লোৱাটো আজিকালি মানুহেতো ৰ'দৰ পোহৰ নলয়। গৰম দিন বুলিতো বাহিৰলেতো নোলায়েই, ঠাণ্ডা দিনততো খুব কম ওলাই মানুহ। ভিতৰতে খুব দেৰিলৈকে শুই থাকে ঠাণ্ডা বুলি। গতিকে কথাখিনি এই- খিনিয়ে আৰু মই সেইখিনিয়ে বিশ্বাস- আচলতে পুৱা উঠা কথাখিনি আৰু বহুত ইয়াৰ বহুতো আচলতে বেনিফিট আছে। বাকী তুমি আৰু কি বুলি ভাবা এইখিনি বিষয়ে বা তুমি কেনেধৰণে ফ'ল' কৰা।
অঁ সেইখিনিয়ে মই, তুমি- উম যেনেকৈ কৈছা এ আৰু তুমি বিশেষকৈ যোনটোক কলা যে- মেট্ৰিক পৰীক্ষাৰ সময়ত তুমি ৰাতিপুৱা সোনকালে- তেনেকে পঢ়িছিলা বুলি। আচলতে সেইটো এটা বহুত ভাল কথা। মই ভাবো যে মানে- এই পোৱা যোনকন সময়- এই এই সময়কন ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ মানে উপকাৰী হয়। কাৰণ- পোৱাৰ সময়ত আমাৰ যি চাৰিওফালৰ পৰিৱেশটো- সেই পৰিৱেশটো শান্ত হৈ থাকে। সেয়েহে মানে আমাৰ যি এ পঢ়াত মনোযোগটো বেছি হয়। আৰু বহুতে কয় যে পুৱা পুৱা যে যোনবোৰ বিষয়ে আমি- পঢ়ো সেই বিষয়বোৰ আমাৰ বহুত দিনলৈ মনত থাকে। সেয়েহে সেয়েহে আচলতে ৰাতিপুৱা যোনটো পঢ়াৰ এ মানে পঢ়াৰ সেই অভ্যাস- আমি গঢ়ি তুলিব লাগে, বিশেষকৈ মই ছাত্ৰ ছাত্ৰী- এইটো মানে উপদেশ দিম যে তেওঁলোকে ৰাতি- আহ ৰাতি বেছি দেৰিলৈকে তেওঁলোকে পঢ়া শুনা নকৰি আহ- ৰাতিপুৱা যিমান পাৰে সোনকালে উঠি তেওঁলোকে সেই পঢ়া শুনা যদি- কৰে, তেতিয়া তেওঁলোকে মানে বেছি আ বেছি মানে তেওঁলোকৰ সুফল লাভ কৰিব পাৰিব। সেই ক্ষেত্ৰত মই- অঁ অঁ, সেই ক্ষেত্ৰত আচলতে মই এ মানে ছাত্ৰ ছাত্ৰীসকলক সেইটো মই চাজেষ্ট কৰিম। আৰু এ- অঁ আৰু আজিকালি এটা প্ৰায় মানে এটা বেমাৰ মানুহ বিলাকৰ লক্ষ্য কৰা গৈছে- আমাৰ যিটো গেছ হয় মানুহৰ সেইটো- এ মানে কেনেকৈ- এ এই ৰাতিপুৱা সোনকালে উঠা যিটো অভ্যাস, এই তাৰ কেনেকুৱা প্ৰভাৱ আছে মই শুনিবা- অঁ কি হয় ৰাতি, আজিকালি অঁ- ৰাতি ৰা দে দেৰিকে মানুহে নোখোৱাকৈ থাকে, যাৰ ফলত কি- মা মা মানুহবোৰ ৰাতিপুৱা সোনকালে সাৰ নাপায় বা ৰাতিপুৱা- আহ দেৰি কৰি তেওঁলোকে সাৰ মানে সাৰ পাই উঠে। তাৰ ফলত তেওঁলোকে কি হয় খোৱা বোৱা মানে বহুতখিনি- প্ৰভাৱ পৰে। তেওঁলোকৰ কেতিয়া তেনে খোৱাৰ কোনো- সময়সীমা নথকা নিচিনা হয়, এ তেওঁলোকে যদি ৰাতিপুৱা- আমাৰ এ আঠটা নটা বজাত- তাৰ পিছত ভাত খোৱা ভাত খাবলৈ সময় হয়গে তেওঁলোকে এঘাৰটা- বাৰটা তেনেকুৱা বাজি যায়গে তাৰ ফলত কি হয় যে- তিয়া আমাৰ ঘৰ যিটো সময়সীমা- যেতিয়া নাথাকিব তাৰ ফলত আমাৰ সেই গেছটো মানে গেছৰ যিটো প্ৰব্লেম- এই গেছৰ প্ৰব্লেমটো মানে দেখা দিয়ে। আৰু এই গেছৰ প্ৰব্লেমটো আজিকালি মানে এ মানে আমাৰ সমাজত- প্ৰায় নাইনটি পাৰ্চেন্ট মানুহৰে সেই সেই মানুহে প্ৰব্লেমটো দেখা গৈছে। সেই ক্ষেত্ৰত অঁ, মানে সেই ক্ষেত্ৰত মানে ৰাতিপুৱা যিটো- আহ' সোনকালে উঠা মানে অভ্যাসটো মানে গঢ়ি তুলিব লাগে বুলি মানে মই ভাবোঁ।
হয় হয়, নিশ্চিত ৰূপে নিশ্চিত ৰূপে তুমি এতিয়া যিমান খিনি কথা কৈছে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া যোনটো মানে মানুহৰ স্বাস্থ্যৰ দিশৰ কথা কৈছা, ৰাতিপুৱাৰ- এই অৱস্থাটোৱে আচলতে মানুহৰ মানসিক চাপৰ পৰা- আহ' ৰোগ প্ৰতিৰোধ ক্ষমতা এই গোটেইখিনি আচলতে আহ'- ইমিউনিটি যোনটো চিষ্টেম আছে, চি চিষ্টেমটো ৰিবিল্ড হোৱাত সহায় কৰে গম পাইছা নাই। আৰু এইটো কিয় আচলতে- তে এ মানুহৰ ৰাতিপুৱা কি হয় এতিয়া ক্ষেত্ৰত বহুতৰ প্ৰব্লেম এটা আহে কি- বহুতে কয় মই ৰাতিপুৱা উঠিব নোৱাৰো একচুৱেলি মই যিমান- ট্ৰাই কৰিলে নোৱাৰো বহুত এলাৰ্ম লগাওঁ-
হয় হয়।
বা আহ' মই বহুত মানে চেষ্টা কৰো উঠিবলৈ কিন্তু উঠিবলৈ নোৱাৰো। মূল কথাটো হৈছে এনেকুৱা- মানে মানুহৰ আহ' ব্ৰেইনটো এনেকুৱা ধৰণে কাম কৰে বায়ো' এলাৰ্মৰ নিচিনা কাম কৰিব। এনেকুৱা যদিহে তুমি তিনদিন লগালগ উঠি দিয়া তোমাৰ চতুথ- দিনৰ পৰা তুমি আৰু এলাৰ্ম লগোৱাৰ দৰকাৰ নাই, সেই তিনদিনটো তুমি কেনেবাকৈ- হোৱাৰ টাইমটো মনেজ কৰিব লাগিব, যদি তুমি এটা বজাত শুইছা ৰা- তি চাৰে দহটাত নুশুই যদি ইঘাৰটা বাৰটা বজাত শুইছা তেনে হ'লেটো তোমাৰ ৰাতি- ৰাতিপুৱা সোনকালে অৱশ্যে সোনকালে উঠিব নোৱাৰা বা উঠিলে গোটেই দিন- টো আচলতে উঠিলা যদিও কিন্তু গোটেই দিনটো আচলতে ল' ল' এনাৰ্জি ফিল কৰি থাকিবা। কাৰণ সেইটো হবই ন কাৰণ টোপনি সময়টো যেতিয়া নিমিলিব-